শুনিছা নে?
অ'-অ'। কি কৰি আছা? এ' ভাত খাই আহিছো ওলায়।
অ' মই বনাই থৈ আহিছো হে খোৱাই নাই খাম গৈ অহা। উম
কি বনালি?
মই মাছৰ আঞ্জা বনালোঁ তাৰপিছত আৰু ভোলে ৰ ৰঙালাৱে আলুৱে পটলেদি ভাজি থৈ আহিছোঁ আৰু।
অ' আমাৰ মাংস আনিলে ব্ৰইলাৰ। চাপা এটাকে বনালোঁ আৰু। বেঙেনা পিটিকিলোঁ।
উম খালি এতিয়া
অ' খাই আছোঁ‌
অহ
কেনেকুৱা?
গৰমটো আছে তেওঁ সেইকেইদিনতকে অকমান কমিছে আৰু এতিয়া অলপ বতাহ লাগি আছে। সেয়ে
উম শ্বিলঙতে ফুৰিবলৈ যাওঁ ব'ল।
অ' শ্বিলঙতে আহিছো গৈ আহা শ্বিলঙৰ পৰা ফুৰি পেলাই এ বেছি দিন হোৱা নাই মই আমাৰ গাঁওৰ মানুহ গৈছিলে
অ' অ'
চাই কৰি আহিলো গৈ। ৰাতি থকাকে যোৱা নাই আৰু এনে দিন গৈছো। দিনটোতে তা সেয়া হেৰি চালো ৱাটাৰ ফল কেইটা চালোঁ‌ চেৰাপুঞ্জীতে গৈছো। অ' তাৰ পিছত এই পাৰ্ক খান আ হেৰি গুহাটো
অ'
তেনেকে কেইটামান চালো আৰু।
দেউতা থাকোতেও গৈছিলি নহয় মায়ে তি ন
উম গৈছিলো তেতিয়াও হেৰি চাই তেতিয়াতকে এতিয়া বহুত বেলেগ হ'ল। আগতে যাওঁতে তেতিয়া বহুত বেলেগ আছিলে
অ, আমি থাকোতেও, উম, আমি থাকোতে তেতিয়া ৰাস্তা বনাই আছে নহয় এতিয়া ৰাস্তা বন বনাই গৈছে এতিয়া ধুনীয়া হৈ গৈছে বোলে যাবলৈ
অ' এতিয়া একে ডাঙৰ ডাঙৰ ৰাস্তা হ'ল। দুখন এ এফালে দুখন দুখন গাড়ী যায়।
এফালেখন যাব পাৰে ফৰলেন
অ' ফৰলেন হৈ গ'ল গৈ বহুত ডাঙৰ ডাঙৰ। এতিয়া একেবাৰে আগৰ নিচিনা নাই আগতে ঘেটলেং মেটলেংকে গাড়ীত গৈ আছিলো ন?
অ' নহয় আমি থাকোঁ‌তেও ধুনীয়াকৈ গৈ আছিলো কিন্তু দেই পি পিকে গৈ থাকে কিন্তু ৰাস্তা সৰু আৰু এখন গাড়ীহে যাব পাৰে ইফালে এখন সিফালে এখন। টু লেণ্ড ৰাষ্টা।
আমি যেতিয়া গৈছিলোঁ তেতিয়া ইমান তেনেকুৱা ৰাস্তা নাছিল। খেতেলেং-মেতেলেং। কে যায় অলপমান। বহুত দিনৰ আগতে গৈছিল নহয় এতিয়া আকৌ গলো যে এতিয়া যাওঁতে যেনিবা বহুত ধুনীয়া।
আমি যোৱা দিনাই এয়া এখিনিতে বৰষুণ পৰিলে। এয়া নংপুৰৰ সেইডোখৰত যে উম, বৰষুণ পৰি গাড়ী ৰখাই দিলে চাহ-তাহ কিবা-কিবি খাবলৈ।
অ আমিও গ'লে সেই নংপুৰতে ৰখো মানে। অ। নংপুৰৰ সেইখিনিত ৰখাই গাড়ী বিলাক আমিও আগতে তাতে ৰখো, ৰৈ পেলাই, অ ইহঁতক চাওমিন, আমি চাহ তাহ এনেকে খাওঁ সেইখিনিতে।
উম সেইখিনিত কফি আছে কফিটো বৰ ধুনীয়া কফি বনাই দেই।
অ'
কফি খালো। তাৰ পিছত মাকৈ পুৰি-পুৰি থৈছে। পে মাকৈ খালো। তেনেকে খাই বৈ আমি খোৱা-বোৱাকে নিজে নিজে নিজে বনায় লৈ গৈছোঁ খোৱা-বোৱাটো।
অহ, ৰাস্তাত খোৱা-তোৱা!
অ নহয়। তাত খোৱাটো বনায় পেলায় খোৱাগৈ নাই আৰু হোটেলে-চোটেলে খোৱা নাই। আমি নিজে নিজে বনাই গছত।
কি কি বনাই নিলি?
এ মই ৰুটি-ভাজি নিলো। তাৰ পিছত মোৰ লগৰ ধনীয়া নিলে এই জলপান নিলে
অহ।
এ বুট তিয়াই নিলে নিমখ তেলে খাবৰ কাৰণে তাৰ পৰা আৰু দুজনী মানে ভাতো বনাই লৈ গৈছে
অ ভাল লাগে তেনেকে মিলি-জুলি ন? উ।
গোটেইহোপা বহিছো আৰু ইটোৱে এটা সিটোৱে এটা এনেকে দিছো আৰু
অ অ। উম, ৰাতি ৰাতি থাকা নাই আৰু ন দিন দিয়াকে আহিছো
অ দিনদিয়াকে গৈছো, আমি ইয়াৰ পৰা হেৰিটা মানত গৈছো, আহ ৰাতিপুৱা দুটা পাঁচটা মানতে গৈছো।
অ ',
গৈ পেলাই সোনকালে পালো গৈ।
কেইটামানত পাইছো।
নটা, চাৰে নটা, দচটা মানত পাইছো গৈ। তাত অ', ৰাস্তা ভাল হলেও মানে কি হ'ল জাননে? সেইখিনি সময়তে ইয়াত স্কুলৰ ল'ৰা ছোৱালী বিলাক যে স্কুলৰ লৰা ছোৱালী বিলাক যে অহা যোৱা নটা, চাৰে নটা বজাত স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰা সেইখিনি এডোখৰত এটা ৰাস্তাই হৈ আছে ইফালৰ পৰাও গাড়ী আহে তাৰপিছত এক ইফালৰ পৰা যাবা লাগে সেইখিনতে যাম হয়। বহুত যাম হয় গাড়ীবলাক। আ
অ স্কুল টাইম যে সেইখিনি স্কুলিং টাইমত হয়চোন যাম আকৌ নটা বজা। আঠটা বজাত।
অ', উম, হে হেইয়া অলপ ইমান যামত ফচিলো আওঁ।
উম উ ভাল লাগে ইমান ভাল লাগিছিলে নহয় মোৰ এতিয়াও মনত পৰি থাকেে তাতে একদম থাকিব মন আছিলে শ্বিলঙত। পাঁচ বছৰ থাকিলো যে নিজৰ নিচিনা। অ 'ধুনীয়া লাগিছে। মোৰ তাতে এতিয়াও মনত পৰি থাকে মোৰ। না মাটি চাতি ফৰ জি ফালৰ পৰা কিনিছিলো। কিন্তু হ কাৰবাৰী নহলে তাত মানে আ বেলেগ মানুহক‌ মাতি নেবেচে যে হ
অ' বেলেগ মানুহক নিদিয়ে যে উম, তাতে যদি কোনোবাই বিয়া পাতে নহয় আমাৰ ইয়াৰ মানুহ যদি তাতে বিয়া হয় তেনেকে থাকিব পাৰে তাতেহে তাৰ ছোৱালী বিয়া পাতিলে তাতে থাকিব পাৰে।
অ', তেতিয়া পাৰে অ '।
অ এনেই অইন মানুহে গৈ পেলাই থাকিব নোৱাৰে আৰু।
অহ, অসমীয়া মানুহ আছে জানো তাত
আছে কিছুমান তেনেকুৱা উম অসমীয়া মানুহ মানে তাক গৈ পেলাই তাতে সেয়া ছোৱালী বিয়া পাতিব লাগিব
অহ
ক যায়গ
উম
এতিয়া বহুত ভাড়া ঘৰ বিলাক বহুত বনাই বনাই দিছে লজ বিলাক মানুহ গৈ পেলা ৰাতি থাকা কে ন আমি যাওঁ আকৌ তেতিয়া না আছিলে নহয়
নাছিলে তেতিয়া
আগতে
উম আছিলে কম আছিলো পুলিচ বজাৰত আছিলে উম
এতিয়া আগৰ পুলিচ বজাৰখন এ সৰু আছিলে এতিয়া বহুত ডাঙৰ
ডাঙৰ কৰিলে নেকি এতিয়া
ব
ভাল লাগে তাত ইমান বস্তু ওলাই নহয় কাপোৰ শুকানি বহুত কম দামতে পায়
উম গোটেইখন পুলিচ বজাৰ ঘূৰিলো তাত ঘুৰোতেই আমাৰ বহুত সময় গ'ল। আগাত তিয়া আমি আহিছো দুটা আঢ়ৈটা মানতহে ঘৰ পাইছোহি
অ' আঢ়ৈটা বাজিছে ৰাতি
আহ
উম হু
আঢ়ৈটামান বাজিছে এই পুলিচ বজাৰতে বহুত সময় ল'লে মানুহৰ বিশ জনী বাইশ জনী মান আছিলে
উম
মতা মানুহও গৈছে
অহ ৰাতি হেৰি অ' ৰাতি খোৱা-বোৱা হোটেলত কৰিলি ন?
অ' ৰাতি আহি পেলাই সেই হোটেলত ৰখাই দিলে। তাতে খাই বৈ আও, উম টোপনি যোৱা নাই আৰু টোপনি গ'লে আকৌ ড্ৰাইভাৰ বিলাকৰ দিগদা হয় ন
দাইভাতো দিগদাৰ হব নহয় হয়।
উম দাই
ডাইভাৰ হে
দুটা ডাইভাৰ গৈছে। ৰাতিপুৱা পাঁচটা পা গৈছে যে হয়
উম উম
এটাৰে কষ্ট হয় নহয়। আকৌ আমি সেই পুলিচ বজাৰতে ডি বেছিকে থকা গৈছে হেৰিবিলাক ঘূৰি ফুুৰতে বেছি গৈছে। ও পাত্ৰত তাত উঠ।
উম
তাৰ পিছত গুহাটোত ইফালৰ পৰা আগতে যাওঁতে ইফালৰ পৰা সিফালে নোলাইছিলো এবাৰ ওলালো
অহ!
কা কি মৰিল অ
উম
ইছ।
হয় দে, ধুনীয়া লাগিছিলে। একদম একদম মনত পৰি থাকে মোৰ। শ্বিলং যাব লাগিব আকৌ কেইদিনমানৰ পাছত এ থাকাকে এৰাতি দুৰাতি মান।
অ, উলাবি।
অ' যাম দে আকৌ এবা। চেৰাপুঞ্জি চালি নে আকৌ নে আগতে চোৱা। অ, একেলগে যাম।
অ' একেলগে গৈ এতিয়া আকৌ বেলেগ বেলেগ হেৰি ওলাইছে নহয় পাৰ্ক বিলাক যে অ, বেলেগ বেলেগ বনাই আছে। এতিয়া বহুত আছে বোলে আমাৰ সেই সিহঁতে গৈ পেলাই বেলেগতহে
অ তাকেতো। ইহঁতি যাওঁতে হে ফটো ফটো দিছে যে, সেয়া মই বোলো এইয়া ক'ৰ ফটো? কৈছে শ্বিলঙৰ ফটো। মোলো আমি এ দেখাই ন চোন বলো আমি থাকো এতিয়া কৈছে বনালে নহয়
অ' এতিয়া বেলেগ বেলেগ বনাই আছে
উম
আকৌ যে কিবা চেৰি ফুল বিলাক চেৰি ফুল
অ' চেজ বিলাক বহুত আছে তাত
অ' সেইবিলাক চাব সময়ত যাব লাগে হ
অ' চেৰিয়ে য'তে-ত'তে লাগি থাকে কিন্তু দেই তাত।
অ' সেয়া চাবলৈ ভাল লাগে ন মই সেইটো চোৱাগৈ নাই এবাৰ ভাবিছো চাই আহিমগৈ বোলো এইবা
অ'।
চেৰিটো
অ'
যোৱা নাই ন'?
নাই নাই নাই
অ' যাম দে এবাৰ
অ' হব। উম-উম।
অ' হ'ব দে